হেল্ল'।
উ কি কইছা?
এয়া তোমাৰ আলহী আহিছিলে যে।
অ'।
তাকে তোমাৰ ভাত চাত বনাই মেলি আ-আলহীক পঠাই মেলি এতিয়া বহি আছোঁ ভাত চাত খাই। তুমি?
এ, ময়ো একে অৱস্থা আমাৰো আহিছিলে আজিও মামাৰতে ছিলে তেনেকে আমাৰো এই বনাই মি খালি এতিয়া বহা হৈছে আৰু আমাৰো
অ', ভাত চাত খালে?
উম। খাই পঠিবলো।
কি কি বনালে?
এটা আমাৰ তামো কত হে ছাগলী মাংস আ ব্ৰইলাৰ আৰু মাছ। তেনেকে বনাই দিছে আৰু মায়ে দালি আকৌ পাপৰ।
উম।
তেনেকা তোমাৰ ঘ?
আমাৰ তোমাৰ ছাগলী মাংস আনিলে আকৌ তোমাৰ ব্ৰইলাৰ। আকৌ তোমাৰ মাছ আনিলে মাছতটো ফ্ৰাই কৰিলে তাৰপিছত আকৌ তোমাৰ উম, চিকেন টো মই বনালো বাৰু চিলি চিকেন বনালো।
মই এটাইও নাজানো বনাবো।
অ', তাৰপিছত আকৌ মায়ে তোমাৰ হেৰি বনালে মাংসটো বনালে ছাগলী মাংসটো।
উম।
বহুত দিনৰ মূৰত আহিছিলে যে মাহীহঁত।
অ', আমাৰ মামা আহিলে তোমাৰ মাহী আহিলে। কইনসিডেন্।
কইঞ্চিডেন্ তাৰ পিছত পোৱালি কেইটা যি দুষ্ট বা।
এই এইবিলাক থাকিবই মামা মাহিহঁতৰ পোৱালিব বিলাক দুষ্টকে অভাৰলোড
উম, নাক মে দাম কৰি দিছোকে মোৰ ইটো বস্তু চুইছে সিটো বস্তু চুইছে
মই আগে ভাগে লুকোৱা ছগৰজৰ ভিতৰত
তুমি?
অ', হা আহিবা বুলি ক কালি কছ আহিব বুলি ন কি কয় এইটো কালি শুনাৰ পিছতে গোটেই বস্তু বাহিৰত যিখিনি আছিল ছিলে মই চব বদ্ৰজ পৰা তলা মাৰি চাবি লগব ধছো
এ মই আকৌ লুকুৱাবলৈ টাইমে নাপালো মানে সময়ে নাপালো মানে ঘপককে আহি গ'ল যে
নাই মই আগে ভাগে লুকাইছো জানো মই যেতিয়া আহিবা মোৰ এটা বস্তু নাথাকে
হেনো খৰ্বৰ নিদিয়াকৈ খাই হেনো গাজৰৰ হালোৱা
য়া মই যে মোৰ স্কুলত এটা মই একদম এনেকে বনাইছিলো দেই কাহিনী এইটোত হেৰিতে মই বনাইছিলো ছাৰকনো কি কয়ো অভদ্ৰ চাদ ভদ্ৰা আৰু ভদ্ৰচাৰ বিললৈ আ ইমান ধুনীয়াখননছিলো হেৰি আছিলে আ এ কি কয় কবিতা
কি কবিতা?
শুনা নাই ছাৰ আহিল খবৰ নিদিয়াকৈ ছাই হেনো টিকনা গভেদ আমি বোলো নাৰো বুলি ছাৰে আহিলে বেত জোকাৰি চাৰে কোইছে বুলি আমি বোলো নাই নাই ছাৰে কৈছে চুত কি বুলি
এ ৰাম অ',
হেল্ল' অ, বোলো ইমান কনে, নে
ন, আৰু আছিলে বাকী খিনি পাহৰি ধলি কিৱা আজিলে আমাৰ।
অ, ঠিকে আছে। আমি আমাৰ আকৌ ক্লাছ নাইন, টেনত জমনি আমি আকৌ এডাল মইতে তোমাক কৈছো খাই হেনো গাজৰৰ হালোৱা।
অ, এই যে ছোৱালী এজনী যে বনাইহে তেনেকা।
অ, তেনেকুৱাই আমাৰো আৰু।
হা।
অ, তাৰপিছত এই যে তুমি নাৰছিং কৰি আছিলা। তোমাৰ কৰ্ছ কেইটা শেষ হ'ল নে নাই।
হোৱাদ হ'ল বাৰু এতিয়াও আৰু মানে কি, কি, শিকালে মানে অপচনৰ শিকালে, প্ৰেচাৰ জোখাৰ শিকালে আকৌ কি কয় বিৰা হিলুৱোৱা। টেষ্ট কৰা সেইবিলাক।
অ, সেইটো প্ৰেচাৰৰ তোমাৰ মানে যোনটো ল'টো কিমান থাকিব লাগে?
মানে নৰ্মেলটো হৈছে এই ওৱান টুৱেণ্টি নৰ্মেল টু।
নৰ্মেল।
উ, আৰু মানে তাৰ যদি তলত হয়, এইটি তলত খিনি লও।
মানে তলত যে লিখা থাকে, এইট টেন তেনেকে সেইবোৰ কি হয়নো।
সেইটো হেৰি কি কয়, এইটো প্ৰেছাৰৰ হেৰিতটো মানে এনে মানে কব মেইন যোনটো ধৰে। উম।
অ'।
এত থাকে যে টেন ত ৱাৰি টুৱেণ্টি
অ, সেইটো কিমান থাকিব লাগে?
নৰ্মেলটো হৈছে এইট্টি টু ওৱান টুৱেন্টি সেইটো মাজত যদি থাকে আশীৰ পৰা এশ বিছলৈকে সেইটো মানে নৰ্মেল হৈছে মানে পেচাৰটো
অহ, অহ।
মানে আশীতকে তলত থাকে।
অ'।
টিন শত
টো, হে
সেইটো হৈছে ল, পেচাৰ
অ', অ'।
খিনি সেইখিনি হৈছে আই প্ৰেছাৰ
আচ্ছা ঠিকেই আছে। আমাৰ এইবিলাক মই শ কিম বুলি ভাবিছিলো চাব হেল্ল
আহ।
অ, মই বোলো মই কৰিম বুলি ভাবিছিলো।
তে, নকৰিলা কিয়?
কৰিব এই নকৰিলো চাইন্ঞ্চ লোৱা নাই যে।
মইৰে চাইন্ঞ্চ লৈছিলো।
অ', অ', চাইন্স লৈছা তুমি।
তুমি আৰ্টছ
উম। অ'।
পাৰি অ, যোনটো চাবজেক্ট নাৰছিঙত ইমান হেৰি নাইতো হ, শিকি থোৱাাতটো ভাল না।
উম, পাঁচ হাজাৰ সাতশ টকা পৰা পাঁচ হাজাৰ সাতশ টকা কাটিব লাগে প, হাজাৰাত। চাৰি হাজাৰ উম, উম। মই তোমাৰ শিকাই নাই শিকিম বুলি একে সৰুতে ভাবিছিলো তো ডক্তৰ হ'ম আৰু ডক্তৰ হ'লে আকৌ শিকিম আৰু তাৰপিছত আৰু হ'ব সৰুকালৰ স সপোন বিলাক আৰু তাতে আৰু এৰি থৈ গুচি আহিলো আৰু এতিয়া আৰু তোমাৰ বিজনেচ কৰিম বুলি ভাবিছো।
ব্ৰিজনেছ।
উম।
কিহৰ বা
ব্ৰিজনেচ তোমাৰ কাপোৰৰ।
কাপোৰৰ
উম, কাপোৰৰ দোকান এখন খুলিম বুলি ভাবিছো।
ওথাই লৈ গুচি আহিব পৰাকে মানে। ৰিক্সা নহয় মই এনেই উঠাই লৈ গৈছো। চি আহিব পাৰিম মানে সেইটোয়ে কৈছো।
তাকেহে।
উম।
মোৰ তেনেকেই দেখোন লোকচান হৈ যাব।
ইয়াই এযোৰ কাপোৰ একে লৈ আহিলে তোমাৰ পাহাৰ খন ভাঙি নপৰিব দিয়া।
ই মোৰ লোকচান হৈ গ'লে, আকৌ মই সেয়াাই আকৌ ভয় কৰ পৰা আনিম আকৌ।
মই ফ্ৰী পেচাদি দিম নহয়।
আ অই মই তোমাৰ এই ব্ৰেণ্ড এটা পৰা কাপোৰ অৰ্ডাৰ দিছিলো দেই জীন্চ এটা আৰু তোমাৰ টপ দুটা তিনিশ টকাতে পালো। তাৰপিছত আকৌ তোমাৰ হা
কেচ বেক দিছে।
কেচবেক নহয়, ডিছকাউণ্ট দিছে।
অ' ডিকাউণ্ট দিছে।
উম, তাৰ পিছত তোমাৰ মানে মই জিনন্চটো আনিলো সেইটো তোমাৰ থাৰ্টি টু চাইজৰ আহিলে। হেইটো ৰিটাৰ্ণ কৰিলো।
উম।
তাৰ পিছত তোমাৰ আকৌ এতিয়া মানে যোন কেইটা টি চাৰট আহিছে। ছিলে এইকেইটা মানে এল চাইজৰ মানে সেইকেইটা তোমাৰ দাদালেও না ব ইমানে ডাঙৰ ডাঙৰ।
হ'ম।
অ' তাৰপিছত সেইকেইটা আজি এক্সচেঞ্জ কৰিলো এটা হ'ল আৰু এটা কাইলৈ হ'ব নেকি এক্সেঞ্জ।
অ' কোনটো এব্বাহ পিন্ধিছিলা যে মোক।
হ'ম।
মোক যে দিছিলা সেইটো।
নহয়। বেলেগ এটা অৰ্ডাৰ দিছো হেই পা তোমাৰ ব্ৰেণ্ড এটা পা।
অ'
তাৰপিছত তোমাৰ সেইটো আজি আহিছে এটা আৰু এটা আহিব আছে আৰু।
আৰু যেতিয়া আহে। উম।
তাকে মই এই হেৰি কি কয় ডিচেম্বৰৰ পৰা মই কামতে সোমাম নেকি।
অ' অ' তোমাক দিয়া তোহ তুমি যে লগ ইন কৰিছিলা উম উম সেইটোৱে।
উম, নাই ডিচেম্বৰ পৰা বোলো ম কামতে সোমাও নেকি।
পাৰা তাত চাই থাকিবচোন তোমাৰ আহে নে নাহে বাউচাৰ বিলাক।
উম।
আহিলে পাই যাবা।
তাকে আহিব চাগে মোৰো ময়ও ল'ম তেতিয়া আৰু।
উম, কাপোৰ কিনিব পাৰিবা।
তাকে হে।
এ তোমাৰ লোকৰ ঘৰৰ পৰা যে লেটেকো আনিছিলো।
উম।
তাৰ পিছত মানে আমাৰ ঘৰতে মানে কিমান খাবা আৰু ধেৰ খাই খাই মানে আৰু আমুৱাই গৈছিলে। তাৰপিছত দিপুহঁত আহিছিলে যে।
উম।
দাদাহঁত আহিছে দাদাহঁতকে দি দিলোঁ কেইটামান কেইটামান।
অ', কালি তোমাৰ ভাইটিয়ে মোক ফোন কৰি কৈছে। কৈছে লেটেকো দিয়াৰ কাৰণে থেংক ইউ।
সিহঁতক কেইটামান দিলোঁ তাৰ পিছত দাদাহঁতক দিলোঁ।
উম, নাই কালি ভাইটিয়ে ফোন কৰি কৈছে। কৈছে বোলে লে টেকো দিয়া কাৰণে থেংক ইউ।
অ', কৈছা ন? সি কৈছিলে কৈছে মই তাইলে ফোন কৰিম বাৰু।
উম, কৈছে কালি ৰাতি।
ৰাতি ফোন কৰিছিলে। উম, ৰাতি চাৰে নটামান।
আহ! উম, উম, উম।
খাই খাইয়ে কৰিছিলে।
হম?
খাই খাইয়ে কৰিছিলে সি লেটেকো।
ময়ো খায়ে আছোঁ।
হম।
উম।
আমাৰ এ গছৰ পৰা পাৰিবহে লাগিব চাগে।
এ পাৰি থোৱা নাই? কিয় পাপা পাপাই বিক্ৰী কৰিব নিয়া নাছিলে জানো?
এতিয়া পাৰা নাই। ইয়াত মেলা এখন আছে যে তেতিয়া পাৰিব।
মেলা কেতিয়ালে?
মেলা এ সোম এ আজি সোমবাৰে গ'ল নহয় অহা সোমবাৰে।
আচ্ছা! কেইদিন থাকিব?
এ দুদিন।
আত
অ', দুদিন বোলে অ' কালিলে এদিন হ'ব হ'ল নহয়। এই সোমবাৰে আঠ মানে কয়তো ৰথ যাত্ৰা বুলি কয়টো মানে ৰথখন উলিয়াব। আকৌ আৰু এইটো মাহৰ আৰু এটা মাহত নেকি ৰথখন আকৌ সুমিয়াব নেকি অ', ন দিনৰ পিছত সুমিইায়।
ৰথ যাত্ৰা?
অ'।
শেষ হয় সেইটো কি হয়নো মানে কিহৰ?
এইটো মানে কি কয়তো এই জগন্নাথ বুলি কয় যে!
অ', অ'।
সেইটো আমাৰ ইয়াত উম, আমাৰ ইয়াত মন্দিৰ আছে।
অ', আচ্ছা সেইটো কাৰণে। বাকী খবৰ খাতি নাই যে? কিয় এই কেইদিন? ফোনচোন নাই।
এ এ নক'বা আৰু এ মূৰৰ বিষ কিবা মানে মোৰ গা চা কিবা হৈছেগৈ আৰু।
কিয় কি হৈছে?
এ মূৰৰ বিষ মোৰ কালি ৰাতিৰ পা আৰু তাৰ আগৰ কেইদিন মোৰ পেটৰ বিষ।
এ ঔষধ চৌষধ খাবা আকৌ।
তাকে
হেল্ল' অ' কোৱা।
শুনিছো গোটেইজনী মই কম
হা?
বেমাৰে নোগোছে বোলো তেনেকা অৱস্থা সেইকাৰণে কৰা নাই।
এ একে মোৰো বেমাৰে নুগুচা হৈছে অ'। তুমি কিমান বেমাৰ দেখিবা আৰু বেমাৰ মানে হৈ হৈ মানে তোমাৰ গা অৱস হৈ গৈছে গে। ঔষত খাই খাই গা অব অৱস হৈ গৈছে গে আৰু কিমান ঔষধ খাবা আৰু হ'ল বুলিয়ে।
তাকেহে ইমাম ঔষধ খোৱাটো ভাল নহয় নহয় ঔষধ বেছি খালেও কিডনিৰ প্ৰব্লেম দিব পাৰে।
উম, সেইটো হয়। কিন্তু কৰিবা আৰু উপায়ো নাই কিন্তু আকৌ নাখালেও ভাল নো ক'ৰ পা হ'ব।
সেইটোৱে।
উম, উম বাকী চবৰে ভালেই?
উম, ভালে চবৰে
কি কৰি আছে চবে মানে মায়ে?
মায়েতো কাম কৰিছে দাদাই মাছ মাৰি আছে।
আচ্ছা মাইনা
তাই ঘূৰি ফুৰিছে আমাৰ এই কুকুৰটোৰ লগত।
এ লুচি আছে?
অহ।
ডাঙৰ হৈছে নে তাই?
হৈছে আক ডাঙ বহুতে ডাঙৰ হ'ল ক'ব গ'লে।
এ সৰুতে পোৱা তাইক।
ডাঙৰজনী হ'ল পুৰা তাই।
তাকে হে।
উম।
তাইক বহুত দিন হ'ল লোৱাই নাই। লোৱা হোৱাই নাই আৰু। পাৰি।
পাৰি আহি যাবা। ফুৰিবও আহিব পাৰা চোন নাহায়ে।
হা?
এনেও আহিব পাৰা নাহায়ে।
আহিব পাৰো মানে কি জানা আমাৰ মানে তোমাৰ এইটো গৰম বন্ধ হৈ আছে যে। বোৰক তোমাৰ প্ৰেকটিকেল দিছে।
অহ।
কেল গালে শেষ নহয় আৰু। সেইগাল আৰু কৰিবলৈ আছেয়ে। সেইগাল কৰি ফ্ৰী হৈহে যাব পাৰিম আৰু।
সেইটোৱে।